অ', কি কৰি আছা?
তুমি?
আহা আছে এনে চাহ তাহ খালা?
চাহ হা খালোঁ দিয়া। তুমি খালা নে নাই?
নাই খোৱা ৰ'বা, পিছে মই ভাবিছো আজি এটা বিশেষ বিষয়ৰ বিষয়ে আমি দুয়ো আলোচনা কৰো। সামাজিক মাধ্যমৰ বিষয়ে অলপমান আলোচ সামাজিক মাধ্যমৰ বিষয়ে অলপ আলোচনা কৰোঁ।
অ' বহুত ভাল বিষয় লৈছা কোৱা।
আজিকালি সামাজিক মাধ্যম বুলি বলো একদম কি ক'ম আৰু সামাজিক মাধ্যমসকলো সামাজিক মাধ্যমতে যেন ব্যস্ত আৰু এনেকুৱা হৈছে যে সামাজিক মাধ্য সামাজিক মাধ্যমৰ পৰা আমাৰ বহুতো লাভো হৈছে আৰু কিন্তু দেখিছোঁ কিছুমান লছো হৈছে। লাভ কেনেকুৱা হৈছে আজিকালি কিছুমান ল'ৰা ছোৱালী ঘৰতে এনেই আছে। তেওঁলোকে ধৰি লোৱা মিছু হওঁক, ফ্লিপকাৰ্ট হওঁক, এমেজন এইবোৰত যেন সেইবোৰত কাম কৰিছে তেওঁলোকে সেনেকৈ ঘৰখন জীৱিকা এটা নিৰ্বাহ কৰি আছে নে কি কোৱা অ' সেনেকুৱাৱা কৰি আছে নে কি কোৱা?
হয়, ঠিক কথাই কৈছা তুমি।
অ' আৰু তেনেকুৱা হৈছে আজিকালি সকলোৱে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছঅপ টো চলাই। তাৰ মাজতে কিন্তু কিছুমানে এনেকুৱা কৰি আছে, ইনষ্টাগ্ৰাম হওঁক ফেচবুকৰ দ্বাৰাও কিন্তু আন পেঙককৰি আছে বাহ হাম কিছু কিছু হ'লেও ইনকামএটা ইনকামৰ পথ হিচাপে এটা উলিয়াই লৈছে।
হয়, হয়, হয়। কিন্তু তোমাৰ এই ছ'চিয়েল মিডিয়াটো তোমাৰ ক'ব গ'লে যিমান খিনি তোমাৰ ভাল সিমানখিনি তোমাৰ বেয়াও তোমাৰ ইউজ কৰি আছে। তোমাৰ যেনে তোমাৰ ইনষ্টাগ্ৰামটোত তোমাৰ হয়নে এটা তোমাৰ ভাল তোমাৰ এ ছয়টা ওলাইছে যে সেইটো ৰিলচটো তুমি তোমাৰ নিজৰ প্ৰতিভা তুমি কেনেকে তুমি অ' মানে দেখাব পাৰা মানুহক হয় নাই। কিন্তু তাহাঁতে কিছুমান তোমাৰ এনেকুৱা মানে কিছুমান মানুহ আছে, তোমাৰ ইনফ্লয়েঞ্চাৰ আছে সেইটো তোমাৰ সিহঁতে ভাল হিচাপত লোৱা নাই মানে তোমাৰ একদম নি অহ বেয়া হিচাপত তোমাৰ বেয়া দিশটো কেনেকে দেখাব পাৰি, তাহাতে সেইটো হিচাপতহে মানে শেইক লৈছে। আ তেনেকে তোমাৰ ইনকমো কৰি আছে তাহাঁতি। আৰু সিহঁতে তোমাৰ একমাত ত আমাৰ কাৰণে তোমাৰ সিহঁতে চাচোন পপুলাৰ হৈ যায় আছে তোমাৰ ভেদে পইচাও পাই আছে। আমি সিহঁতক চাও আৰু সেইটো কাৰণে তাহাঁতে তোমাৰ ফেমাচ হৈ গৈ আছে। তহঁতে যদি সেইখিনি কৰাতকে যদি এটা ভাল বস্ত ছো কিবা শিকালি হয়, যে সমাজখন কেনেকে আগবঢ়াই নিব পাৰি বা ইটো বা সমাজৰ কথা বাৰু বাদ দিছো তোমাৰ আ বা যিকোনো তোমাৰ ড্ৰয়িং হওক বা তোমাৰ কিবা পয়েম হওঁক তেনেকেও যদি তাহাতি যদি তোমাৰ আগ মানে বস্তু যদি আমাক যদি কিবা এটা শিকালে হয় হয়নে?
হয় হয়, তুমি একদম ঠিক কথা কৈছ ছা, আৰু কেনেকুৱা হৈছে অলপ দিন আগ অলপ দিন আগতে আমি তুমি কোৱা কাৰণে কলো, অলপ দিন আগতে আমি গম পাইছো যোগ দিৱসৰ দিনা সকলো গোটৰ মহিল বিলাকে ব্যয়ায়াম- ব্যয়ায়াম কৰিবলৈ দিছিল।
উম।
বেয়াৰ ফালে গৈছে আমি নিজে দেখিছো আমাৰ মাহঁত গৈছে মইও গৈছো এনেকুৱা হান হৈছে তে যেন বহুত বেয়াৰ ফালে লৈ গ'ল, কিন্তু এটা যোগ দিিবস কিয় আমাৰ এটা ভাল হেৰিৰ কাৰণে কৈ পেলাই যেন আমাৰ মহ মহিলা খিনিৰ মাজতে যেন চিনা চিনি নোহোৱাৰ দৰে হৈ গৈছে। তেওঁলোকে যেন ভাইৰেল তেওঁলোকে ধৰি লও ফেচবুকত দিছে, সেই বস্তুটো আৰু কোনোবাই শ্বেয়াৰ অক শ্বেয়াৰ কৰিছে সেইটো কিন্তু বহুত বেয়া হৈছে। নে কি কোৱা?
তাকেই।
দাদা আজিকালি এয়াই ওলাইছে তাত ধৰি লওক তোমাৰে হওক তোমাৰ মুখখন আৰু কোনোবা এজন লৰাৰ লগত মিলাই মিলাইছে তেনেকুৱাও কিন্তু বহুতে বেয়াৰ ফালে
তোমাৰ যিমানখিনি তোমাৰ ভাল হৈছে সিমান খিনিতকে তোমাৰ বেছি বেয়া হে হৈছে। তোমাৰ চাবা তোমাৰ হেৰি অ কি বুলি কয় এইটো অ ফেক নিউজ বিলাক তোমাৰ বেছিকে চলিছে এতিয়া।
তোমাৰ মানে বেছিকে তোমাৰ বেয়া বস্ টো তোমাৰ চছিয়েল মেডিয়াত বেছিকেহে তোমাৰ মানে বেছি মানে অ প্ৰচাৰ হৈ আছে এতিয়া, তোমাৰ ভালতো তোমাৰ ভাল দিশ তোমাৰ একো হে হোৱা নাই। ক'ব গ'লে।
হয়-হয় তুমি একদম ঠিক কথা কৈছা বেয়াটো হৈছে কিন্তু তাৰে মাজতে আমি দেখা পাওঁ ধৰি লও আমাৰ কোনোবা আত্মীয়ই হওক বাহিৰত আছে তেওঁলোকক আমি দেখা পোৱা নাই। দেখা পোৱা নাই ধৰি লও ভিডিঅ' কল এটাকে কৰিছো বা কিবা ধৰি লও আমাৰ ঘৰৰ পৰা কিবা কিছু বস্তু দি পঠাব লাগে সেনেকুৱা আমি সাজিক মাধ্যমৰ দ্বাৰাই আমি দি পঠিয়াইছো সেনেকুৱাহ ধৰণৰ কিছুমান সুবিধা আমাৰ কাৰনে ভালো হৈছে নে কি কোৱা?
এইবিলাকতো ভালেই হৈছে।
হয় আৰু কেনেকুৱা হৈছে চাবাচোন আমি আজিকালি আমি মানে কি কিছুমান প্ৰায় মানুহ দেখিছো আৰু তে তেওঁলোকে কি কৰে আজিকালি এক এপতে অৰ্ডাৰ দিয়ে সকলো বস্তু এপতে পায় কিন্তু আমি এনেকুৱা হৈ গৈছো যে আমি বজাৰ নোযোৱা হৈ গৈছ এলেহুৱা টাইপ হৈ গৈছো আমি ধৰিলেও বজাৰত হয় আৰু বজাৰ গৈছো ধৰি লও ইজনে সিজনৰ লগত কিবা মনৰ কথা পাতিছো অলপ মনতটোও ভাল ভাল লাগিছে আৰু বজাৰত গৈ আমি নিজৰ মন পচন্দৰ বস্তু খিনি আনিব পাৰিছো বাচি ভালৰ ভাল খিনি খিনি আনিছোঁ কিন্তু আমি এপত অৰ্ডাৰ দিলে কি হয় যি আহে আমি তাকে ৰাখি থৈ দিব লগাৰ দৰে হয় নে কি কোৱা?
তাকে।
কিছুমান ক্ষেত্ৰত তেনেকুৱা আকৌ মানুহ বিলাক কিন্তু এলেহুৱা হৈ গৈছে আৰু আজিকালি ল'ৰা ছোৱালী বিলাকে চাবা মোবাইলটো নহলে ভাত নাখায় সেইবোৰ কিন্তু ল'ৰা ছোৱালীটোৰ ভুল নহয় মাক দেউতাকৰ ভুল আছে কাৰণ ল'ৰা ছোৱালীটো ইমান, ইমান গুৰুত্ব ইমান কম বয়সৰ পৰা কেনেকৈ জনা হল নিশ্চয় মাক দেউতাকে যদি অলপ ভালদৰে পৰিচালিত কৰিলেহেতেন তেনেকুৱা নহ'ল হৈ আগতে আমাৰ আই আইতা হ'তে শালত কাপোৰ লগাইছিল আমাৰ তাহঁতে চশমা নিপিন্ধিছিল এনেকুৱাই শাল বৈছিল, কিন্তু আজিকালি ল'ৰা ছোৱালীক দেখা পাওঁ যেন তেওঁলোকে সৰুৰ পৰাই যেন চশমা লব লগা হৈছে যেন দূৰৰ বস্তু চিনিয়ে নাপায় পাই এই চব এই সকলোবোৰ সামাজিক সামাজিক মাধ্যমৰ পৰাই যেন হৈছে তুমি কি কোৱা?
তাকে একদম ঠিক কথাই গৈছা তুমি, মানে আজিকালি ল'ৰা ছোৱালী বিলাকে তোমাৰ সামাজিক মাধ্যমত ইমানকে মানে সোমাই গৈছে তাহাতে সেইটো বাহিৰে বেলেগ একো দেখিয়ে নাপায় তোমাৰ চাবা এনিটাইম তোমাৰ সেইবিলাকত অ, ইনষ্টাগ্ৰাম হওক, তোমাৰ হোৱাটছএপ হওক, ফেচবুক হওক সিবিলাকত লাগি থাকে কাৰণে কি হ'ল তোমাৰ এতিয়া ঘৰৰ মানুহৰ লগত সিহঁতে তোমাৰ এতিয়া দুৰি বনাইছে। তোমাক মানে এতিয়া কোনোবা যদি আলহী অতিথিও আহে তোমাৰ সেই বিলাকক মাত বোল নিদিয়ে। ৰুমতে সোমাই থাকিব ৰীলছ বনাব কিবা কৰিব ত' সেইটো কাৰণে কি হৈছে তোমাৰ আমাৰ যিটো মানে আমাৰ সম্পৰ্ক আছিল সেইবিলাক লাহে লাহে তোমাৰ ভাঙিব ধৰিছে, ভাঙিব মানে কি উম, বস্তুতো মানে অলমান নোহোৱা হৈ যাব ধৰিছে।
আগতে চাবা আমি যেতিয়া অ, কেতিয়াবা গাঁৱলে গ'লে যেনেকে আমি ককা আইতাহঁতৰ লগত লগত খেলোঁ কিবা কৰোঁ সেইখিনিত টাইম এতিয়া কি হয়, আমি ফোনতে বিজি থাকোঁ ইনষ্টাগ্ৰামত থাকোঁ ৰীলছ স্ক্রল কৰি থাকোঁ ফেচবুক চাই থাকোঁ।
যেন আপোনজনৰ প্ৰতি গুৰুত্ব কমি গৈছে তেনেকুৱা তুমি এতিয়া এই মাত্ৰ যে তুমি তুমি এই মাত্ৰ একদম ঠিক কথা কৈছা যেন আমাৰ ঘৰত এজন আলহী আহিল, আলহীজনৰ লগত যে কথা পাতিব লাগে ল'ৰা ছোৱালী যেন সেই গুৰুত্বটো নোহোৱা হৈ গৈছে তেওঁলোকে যেন মোবাইলতে ব্যস্ত কিয় তাৰ ফলত কিন্তু আম বেয়া প্ৰভাৱ বিলাকহে বেছিকৈ পৰিছে আগতে আমাৰ গৰম বন্ধ দিছিল গৰম বন্ধ দিলে যে আ মামা হঁতৰ ঘৰত যাম, পেহী হঁতৰ ঘৰত যাম, জেঠা সহঁতৰ ঘৰত যাম আজিকালি যেন সেইবোৰ নাই মোবাইল চাব ৰাতিপুৱাই পৰা উঠিছে মোবাইলটো লৈছে সেনেকুৱা হান জেগাত, কিন্তু তাৰ ভিতৰত মই ভাবোঁ মাক-দেউতাক অলপ গুৰুত্ব দিয়া উচিত নে কি কোৱা?
একদম এতিয়া তোমাৰ কেনেকুৱা হৈছে মাক- দেউতাকে মানে তোমাৰ বিজি থাকে কাৰণে ল'ৰা-ছোৱালীক তোমাৰ ফোনটো দি দিয়ে যাতে তাহাতে পোৱালি কেইটাই যাতে মাক-দেউতা যাতে অশান্তি নকৰে বা ডিষ্টাৰ্ব নকৰে কিন্তু এইটো তোমাৰ একদম মাক-দেউতাকৰ ফালৰ পৰা মানে কি ভুল ধাৰণা হৈ আছে। লাহে লাহে কি হব তোমাৰ এটা টাইমত এনেকুৱা হ'ব যে কোনো কাকো চিনিয়ে নাপ পাব বা কোন কোন আপোন কোন কি এইবিলাক কোনো একো ধৰিবই নোৱাৰিব অকল ফোনত তেই তোমাৰ মগ্ন হৈ থাকিব।
হয় হয় আৰু আৰু তুমি চাবা আমি ধৰি ল বাহিৰত ওলাই গলোঁ ধৰি ল ভাল এখন ৰেষ্টুৰেণ্ট খাব লৈছোঁ খোৱাৰ আগতে যেন ফটোখনহে মেইন ফটোখন তুলিব লাগে সেইটোহে যেন গুৰুত্ব বেছি। চাবচোন তাৰে মাজত কেনেকুৱা হয়।
এইটো মই একদম মই দেখিব নোৱাৰোঁ গম পাইছা নে মই নিজেও নকৰোঁ আৰু বেলেগে কৰিলেও মানে ভাল নালাগে।
অ', আৰু মোৰো ভাল নালাগে নিজৰে যেন লাজ লাজ লাগে তেনেকুৱা এটা অনুভৱ হয় আৰু চাবাচোন তাৰে মাজতে কিছুমান এনেকুৱা স্মৃতি আছে ধৰি লও বহুত দিনৰ মূৰত মামা-আইতাহতঁক লগ লাগ পাইছোঁ, পেহীক লগ পাইছোঁ। এখন ফটো তুলি থবা ফটো এখন তুলি থব পাৰো সেইবোৰ স্মৃতি বুলি কয় কিন্তু যে এখন হোটেলত গৈছোঁ। যোৱাৰ লগে লগে কিবা এটা অৰ্ডাৰ দিছোঁ, আগে নখ বা আগে ফটো খন মাৰি ল সেইবোৰ আচলতে মই ভাবোঁ ভাল হোৱা নাই ঠিক হোৱা নাই। তুমি কি কোৱা?
তাকে, আৰু যে তোমাৰ পোষ্ট কৰিব। মানে কি জানা হা চাবা কথা এটা কৈছো, এতিয়া তুমি মই এতিয়া সেইটো খাব পাৰিছোঁ সেইটো আমাৰ মানে কি সাধ্য আছে সেইটো কাৰণে আমি কৰিছোঁ, হয়নে। বস্তুটো খাইছোঁ বা সেই জেগাটো ঘৰত গৈছোঁ। জেগাত জেগাতো বাৰু বাদ দিছো মই ৰেষ্টুৰেন্টৰ ক যোৱা এনেকুৱাতো বহুত কিছুমান মানুহ আছে যিহে যিয়ে তোমাৰ অভাৱত পইচাৰ অভাৱত সেইবিলাক বস্তু খাবলৈ পোৱা নাই। বা সেই জেগাটোলে সেই ৰেষ্টুৰেন্টখনলৈ খনলে তোমাৰ যাবলৈ পোৱা নাই হয় নাই। ত' সেইবিলাক সেই দেখা মানে কি এটা লোভ দিয়াৰ নিচিনাহে হয় বস্তুবোৰ। ত' তাহাতেও ভাবে তাহাতেও অহ' কোৱা
আৰু এনেকুৱা ধৰণৰ যে ফটোখন মাৰি যেন আমি, সেই দুখীয়া নিম্ন শাৰীৰ মানুহ বিলাকক আমি ঠাট্টা, ঠাট্টা কৰিছোঁ। তেনেকুৱা হান ভাৱ হয় নে নহয়, কোৱাচোন তুমি? হয়। আৰু আজিকালি চাবাচোন তুমি ফেচবুকত প'ষ্ট কৰে মানুহবিলাকে। তেওঁলোকক পোছাক দেখিলে এনেকুৱা হেন হয়, যে দেউতাৰ লগত চাব নোৱাৰি, ভণ্টিৰ লগত চাব নোৱাৰি, ভাইটি লগত চাব নোৱাৰি সেনেকুৱা হান।
অহ' সেইটো কলোৱে‌ই চোন। তোমাৰ মানে আজিকালি মানে ফেচবুক, ইনষ্টাগ্ৰাম টো তোমাৰ ভালতকে তোমাৰ বেয়াৰ ফালেহে‌ মানে বেছি গুৰুত্ব দিয়া হৈছে। এতিয়া, ইমান বেভিচাৰ ভাষা কিবা-কিবি লাজে লাগে ডাঙৰৰ আগত শুনিবলে এইবিলাক।
তাৰে মাজত কিন্তু এটা কথা কওক মোৰ মনৰ ভাৱতটো হয় যেন আমি নিজকে যে আমি আমাৰ লাজ নাই বুলি যেন আমি নিজকে পৰি চয় দি আছোঁ। তেনেকুৱা হেনহে হৈছে নে কি কোৱা।
অহ' আমাৰ কাৰণে টো তোমাৰ ইহঁতে এই বেয়া যিবিলাক এইবিলাক বনাই আছে তোমাৰ তাহা ৰিলচবোৰ হওঁক বা কিবা আমাৰ কাৰণেটো তাহাঁতেটো উঠি গৈ আছে, আমি চাইছোঁ আমি লাইক দিছো শ্বেয়াৰ কৰিছো সিহতে সেইটো কাৰণটো ইয়াতে উঠি গৈ আছে ফেমাছ হৈছে যদি আমি যদি সেইবিলাক যদি বন্ধ কৰি দিওঁ বা শ্বেয়াৰ কৰা, যদি বা লাইক কৰা সেই যদি আমি নহোৱা কৰি দিও এক একেবাৰে ত' সিহঁতে উঠিব নোৱাৰিব
চাচোন কিছুমানে কিন্তু ভাল ভাল ভিডিঅও বনাই আছে যিহঁতে ধৰি লওক ফাৰ্ম খুলিছে যে এনেকুৱা দেখুৱাই যে, তেনেকুৱা ধৰক সিহঁতৰ লাভ ইমান হৈছে তেনেস্থলত ধৰি লওঁক কোনোবা নিবনুৱা ঘৰত আছে বা মাটি সম্পত্তি আছে, তেওঁলোকে চাই পেলাই শি সেনেকুৱা ধৰণৰো কিন্তু বহুত সুবিধা আছে হয়নে নাই? সেইবোৰ ভাল হৈছে তাৰমানে কে কেনেকুৱা হৈছে ধৰি লওঁক সেই চাঠি শতাংশই যদি বেয়া হৈছে, চল্লিশ শতাংশ ভালো হৈ নে, কি কোৱা? অ', পিছে আজি তোমাৰ লগত কথা পাতি বহুত নজনা বস্তু শিকিলোঁ, ভাল লাগিল তোমাৰ লগত কথা পাতি।
ময়ো বহুতখিনি শিকিলোঁ তোমাৰ পা
অ', আৰু পিছত শেষত এটাই কম ধৰি ল' তোমাৰ, মোৰ দৰে চিন্তা ধাৰাবোৰ সকলোৰে একেই হওঁক নে, কি কোৱা?
তাকেই, তেনেকুৱা হ'লেতো বহুত ভাল।
অ', আজিলৈ ৰাখিছোঁ তেতিয়াহ'লে।
ৰাখিছোঁ দিয়া, দিয়া।
ঠিক, ঠিক আছে।
উম।